এতিয়া পিছে তোমাৰ খবৰ কি?
আছো আছো তোমাৰ?
আছোঁ আছোঁ মইও আছো এতিয়া পিছে তোমাৰটো ক'ব গ'লে টুৱেলভচ অ' অভাৰ হ'ল বাই দ ৱে তুমি কি ষ্ট্ৰ্ৰীম আছিলানো? অ'।
মই মই ছাইন্সৰ আছিলোঁ, তোমাৰ চাইন্স ষ্ট্ৰীমৰ আছিলোঁ। মোৰ চাবজেক্ট তোমাৰ অ', চাইন্সত যোনখিনি লাগে মানে কেমিষ্ট্ৰি, ফিজিক্স বাইঅলজি আৰু মেথছ আৰু ইংলিছ আৰু ফিজিকেল এডুকেচন আছিলে এনে মানে চাইঞ্চৰ গোটেই কেইটাই আছিল। লে ক'ব গ'লে।
অ', তোমাৰ ক'ব গ'লে পি চি এম বি আছিলে।
অ', মোৰ পি চি এম বি হয়।
অ', আচ্ছা আচ্ছা, অকে, ভালে ভালে ৱাউ টাফ। টাফ আছিলে বাৰু বাই দা ৱে ক'ব গ'লে তোমাৰ টুৱেলভ।
অ', টাফ আছিলে মানে যোৱা দুইবছৰে অ' অ', ভালকে পঢ়ি-চহি গ'ল আৰু কষ্ট চষ্ট অ', সেইটোৱে।
বহুত হাৰ্ড ৱৰ্কিং অকে, অ', বাৰু তাকেমানে য়া লাইক পিছে তুমি কি কৰিম বুলি ভাবিছা? এনে কি কৰি ফিউচাৰত লাই কিবা ফাৰ্ডাৰ ষ্টাডিজ এন অ'ল কেনেকুৱাকে?
জাম বোৰ দি আছো আজিকালিতো চব এন্ট্ৰেন্ঞ্চ হয়, ন' আজিকালিটো মানে তোমাৰ
চব এক্সাম অ'।
হাইচেকেনডেৰিৰ মাৰ্কচেদি টো টো নহয় চব মানে তোমাৰ এন্ট্ৰেন্স এক্সামে হয়। এ দি আছো মানে তোমাৰ মেডিকেল লাইনৰ যোনটো এন্ট্ৰেঞ্চ হয় বা তোমাৰ যোনটো কি কয় ইঞ্জিনিয়াৰিঙৰ কাৰণে, যোনবোৰ এণ্ট্ৰেঞ্চৰ চবফালৰ পৰা দি আছোঁ কি হয়, তাকে চাওঁ। এতিয়া ক'ত কি এতিয়ালৈকে ৰিজাল্ট বোৰ ওলোৱা নাই এনে যদি মোৰ মানে এনে মানে মন আছে আৰু মানে। তোমাৰ ধৰা এ আই বা সেইবোৰ মানে পঢ়িব আজিকালি যোনটো নতুন কি লাগিছে ন' এ আই মানে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ সিটো মানে সি টো বহুত ক'ব গ'লে। তোমাৰ বহুত ভালো হয়, দিয়াচোন মই সেইটোয়ে মানে কৰিম বুলি ভাবিছো। আৰু এনেই যদি কিবা হয়।
অ', আচ্ছা আচ্ছা মই তাকে বোলো মই তোমাক ফোন মাৰিলো একছুৱেলি লাইক ময়ো মানে এটা ছাৰ্ভে টাইপ কৰি আছোঁ চ' মানে মই মানে সুধি আছোঁ মানুহবিলাকক লাইক যে, মানে লগৰ বা ক'ব গ'লে চিনাকি মানে হওক কাৰণে, সেই সেইটোৱে মানে লাইক আজিৰ প্ৰজন্মক সুধি আছোঁ আৰু।
উম, উম, উম, কি চাৰ্ভে হয়, এনে এনেই মানে কিবা
মানে অ' প্ৰজেক্ট ৱৰ্ক টাইপ মানে নিজৰে ক'ব গ'লে চাৰ্ভে এটা কৰি আছো নিজে ক'ব গ'লে। কাৰণ, এতিয়াতো অলপমান ফ্ৰী টাইম পাই গৈছো ন' কলেজৰ পৰা এতিয়া ক'ব গ'লে ত'
কে এনালাইজ কৰিব পাৰা তাকে অ', অ', আচ্ছা আচ্ছা বুজিছো।
কাৰণে, মই ক'ব গ'লে। আহ চাই আছো আৰু চবৰ কাৰণে, লাইক কি কি প্ৰেফাৰ কৰে কোনে কি প্ৰেফাৰ কৰেছ। ষ্টুডেণ্ট এছ আ ষ্টুডেণ্ট ক'ব গ'লে, লাইক আ হা মই চাৰ্ভেটো কৰি আছোঁ মানে কিবা এটা এনেকা স্কিল, যোনটো তোমাৰ থাকিলে মই তোমাক সুধিছো বাৰু তোমাৰ এনেকুৱা এনেকা এটা স্কিল থাকিলে যোনটো মানে ক'ব গ'লে, আজিৰ টেকন'লজি বা আজিৰ প্ৰজন্ম বা আজি আগতীয়াকে মানে যোনটো তুমি ভাবা কাম দিব ইন ফিউচাৰ বা প্ৰেজেণ্ট টাইমত এনেকুৱা এটা স্কিল তোমাৰ যোনটো থাকিলে হয় এতিয়াৰ সময়ত তুমি মানে পৰ্ফেক্ট স্কিলকে লাইক মানে তুমি পৰ্ফেক্টলি জানা ওকে। চ' এনেকুৱা এটা হা হা কিবা এটা স্কিল থাকিলে হয় যোনটো তুমি মানে আহঁ ইউজ কৰিব পাৰিলে হয়, এতিয়া তোমাৰ যোনটো এতিয়া কমপ্লিটলি থাকিলে তুমি এতিয়া তোমাৰ ক'ব গ'লে লাইক তুমি মানে বিচাৰিলা হয় লাইক, যে এ এইটো স্কিল আহি যাক মোৰ তাত। যে এনেকুৱা কিবা এটা স্কিল বা ক'ব গলে ইন ফিউচাৰ বা ইন প্ৰেজেণ্ট এতিয়াৰ টাইমতে হওক, তোমাক মানে এনেকুৱা এটা স্কিল যোনটো তুমি আ মানে বিচাৰ যে তুমি হাণ্ড্ৰেড পাৰ্চেণ্ট শিকি কিনে লাইক তুমি ইউটিলাইজ কৰিব পাৰা, এন লাইক তুমি মানে এটা ভাল লিভিং এটা জীয়াব পাৰা আৰু এনে
উম, উম, উম, উম।
ক'ব কেনেকুৱা এটা স্কিল মানে আজিৰ টেকন'লজিক লৈ কেনেবা আজিৰ পৰিস্থিতি বা ফিউচাৰক চিন্তি কেনে সেনেকুৱা বা টেকনলজি বা
উম, হুম, শিকিব মানে নহয় এতিয়া চোৱা মই তাকে কলো ন' মানে মোৰ এনেও এ আই ত মানে অলপ ইন্টাৰেষ্ট আছে কাৰণ আজিকালি এ আইটো বহুত মানে ক'ব গ'লে বহুত ভাল স্কিল হয়। যিয়ে নুকোৱা কিয় তোমাৰ এ আই আজিকালি এ আই অহাৰ পৰা যিমান মানে ভাল হৈছে তুমি আ চ'ব ক্ষেত্ৰতে বহুত ক্ষেত্ৰতে মানে ক'ব গ'লে আৰু বহুত মানে তোমাৰ বহুত আগবাঢ়ি গৈছে এতিয়া। আজিৰ তোমাৰ যি নোকুৱা কিয় আজিৰ আজিৰ যোনটো এ আই হয় সেইটো এ আই বহুত এটা ষ্ট্ৰং ফিল্ড হল কৰে তোমাৰ। কম্পিউটাৰ এ আই বোৰে আৰু বহুত কাম সহজ কৰি দিছে মানুহবোৰৰ। নে ইজি কৰি দিছে বহুত মানুহবোৰে পতককে মানে ইজিলি পতককে কিছুমান কাম কৰিব পাৰে আজিকালি যেনেকে তুমি গুগলতে গুগল মেপতে যেনেকে তোমাৰ এ আই যেনেকে তোমাক অ দেখাই থাকে। কোনফাল দি তুমি জেগাত নোপোৱা অচিন জেগাত গ'লা ধৰা কোনফালে ক'ত গ'লা সেইটো বহুত ভাল হয় ত' মই ত' মানে স্কিলটো শিকিব খুজিব বিকজ তাতে তোমাৰ শিকিব লগা বহুত বস্তু আছে যিহেতু এইটো নতুন হয় ন' অ' ডেভলপিং অ' ডেভলপিং এ আই অ ডেভলপিং যোনটো মানে তোমাৰ আমাৰ কব গলে আৰু কেনেকে উন্নত কৰিব লাগে। এপ বস্তু আৰু কেনেকে ভাল কৰিব লাগে বা তোমাৰ যেনেকে এ মানে বহুত তোমাৰ ধৰা বাকী চব বাদ দি কেনে তোমাৰ ধৰা আজিকালি এ আই মানে বহুত আহ ল'ৰা ছোৱালীবোৰকো সহায় কৰে ঠিক আছে। ত' সেইটো মানে এ আইৰ যোনটো লাৰ্ণিং স্কিল হয় বা এ আই এ আইৰ যোনটো এটা ক'ডিং থাকে ন' সেইটো মানে মই শিকিব কাৰণটো সেইটো দি মানে তোমাৰ কম্পিউটাৰৰ আ বহুত
হয়
বস্তু বহুত টাফ হয় আৰু কিন্তু নতুন বস্তু হয় ন তাত তোমাৰ বহুত স্কপ থাকে মানে বহুত মান মুকলি আছে বহুত মুকলি আছে ৰাস্ত তাতো যিহেতু ক'ব পাৰা তুমি আৰু সেইটোয়ে
ফিল্ডতকে উম।
বেলেগ হয়, আৰু লগতে সেইটো সহায় কৰি আছে ন মানুহক। অত্যন্ত সহায় কৰি আছে এতিয়া আৰু তাৰ লগতে তোমাৰ তোমাৰ এখন দেশকো মানে চব ফাল, এখন দেশকো মানে বহুত সহায় কৰি আছে তুমি যিয়ে নোকোৱা এ আইৰ যোগেদি আজিকালি মানুহবোৰে কি কৰিব নোৱাৰে? চবটো কৰিব পাৰে ন? কিবা নাজানা বস্তু এটা শিকিব
সেইটো বুলি, সেইটো বুলিয়ে নহয়। চোৱা এতিয়া চব বস্তুৰে ভাল বেয়া আছে।
অ অ
এতিয়া যেনেকে মই দুটামান কওঁ তোমাক, লাইক যেনেকে ভাল- ভাল ক্ষেত্ৰতে কওঁ বাৰু। ঠিক আছে, কাৰণ বেয়া ক্ষেত্ৰটোৱে পইণ্ট আউট কৰিলে নহ'বতো চব বস্তুৰ। এইটো ক'ব গ'লে বহুত সহায়কাৰীও হয় নকোৱা নহয়। কাৰণ মানে এ আই তোমাৰ টাইম নাখায় বাৰু ক'ব গ'লে। যি মানে মানুহৰ ক্ষেত্ৰত, কাৰণ একচুৱেলি ক'ব গ'লেতো বনাইছেতো প্ৰগ্ৰেমটো মানে ক'ব গ'লে সৃষ্টিটো আমি মানৱে মানৱতাই কৰিছে ন। মানে লাইক হিউমেনচ বিলাকে কৰিছে ন, মানৱেই কৰিছে চব ক'ব গ'লে মানে, লাইক ষ্টীল এ আই ত তুমি যোনটো এটা বস্তু দিবা সেইটো তোমাৰ মানে লাইক এফিচিয়েন্ট হয় আৰু মানে লাইক তোমাৰ বেছি টাইম নাখায়, টাইম নাখায়, তোমাৰ এতিয়া মানুহ এটাক দিলে ভাবিব। ইয়া হয় বাৰু, মানুহ এটা- অকে মানুহক লৈ কিনে কম্পেয়াৰ নকৰো কাৰণ বস্তু বস্তুটো এতিয়া এ আইটো কম্পিউটাৰাইজ হৈ যায় হা, সেইটোৱে ক'ব গ'লে এতিয়া মানুহটো তোমাৰ চৌবিছ ঘণ্টাই এভেইলেবল নাথাকে কিন্তু এ আইতো থাকে চব কাম তুমি দিব পাৰা। অ আমাৰ ক'ব গ'লে মানে মানুহে আমি যিমানে যি নকৰোঁ কিয় যিমানে ভাল সৃষ্টি নকৰোঁ আমাৰ ভুল হয় কিন্তু এ আই তুমি কিবা এটা কাম আহিলে, আৰ্জেন্ট তোমাৰ কিবা এটা কাম আহিলে তোমাৰ এ আইত দিলা, তুমি লাইক আ জল্দি ফিগাৰ আউট কৰি দিলে আৰু মানে মানে ডিচিজন মানে জল্দি ল'ব পাৰে, তাৰ পিছত তোমাৰ মানুহৰ নিচি তোমাৰ মানে ডিচিজছন লোৱাতে ভুল নকৰে বা ক'ব গলে একো মানে এটা তাৰমানে এটা ব্লেংক স্পট এটা নাৰাখে আৰু। আ। আৰু মানে যিমান যি ডাঙৰ টাস্ক নহক কিয় সেই টোৱে যিমান যি ডাঙৰ টাস্কে নহওক কিয় ধুনীয়াকে হেন্দেল কৰি কেনে দি দিব পাৰে। এতিয়া বানপানী হওক বা ভূমিকম্পই হওক কিন্তু এ আইক তুমি দিলে কিন্তু সি একো মানে ক'ব গলে এ
কি কৰিলে তুমাৰ সেইটো ঠিক কৰিব পাৰা বা তুমি তাৰ পৰা বাচিব পাৰা এতিয়া আজিকালি যেনেকে তোমাৰ বতৰৰ কাৰণেও, বতৰটোতো দেখাই দিয়ে ন এ আই এ মানে কি হব? কি নহব? বা তোমাৰ যোনটো আমাৰ আহ, কিবা এটা প্ৰব্লেমৰ কাৰণে তুমি মানে বহুত ভোক ভুগি আছাটো সেইটো সেনেকে তুমি চলভ কৰিব পাৰা। ত ডেভেলপমেন্টৰ ক্ষেত্ৰতো, উন্নতিৰ ক্ষেত্ৰতো এ আইয়ে বহুত সহায় কৰে। ত মই সেইকাৰণে মানে সেইটো স্কিল টো মানে শিকিব খুজিছো আৰু কব পাৰা তুমি
অ তুমি সেইটো শিকিব বিচাৰিছা, আচ্ছা -আচ্ছা বাৰু সেইটোৱে গম পাইছোঁ মানে আ এডুকেশ্যনকো ছাপৰ্ট কৰে বাৰু এ আই। কাৰণ এ আইয়ে আজিকালি বহুত মানে ক'ব গ'লে তোমাৰ আহ আজিকালি ক'ব গ'লে যিমান যি নওক কিয় তোমাৰ আজিকালি যোনবিলাক তোমাৰ মানে অনলাইন, চচিয়েল মিডিয়া কি কয় টিচাৰ্চ বিলাক আছে সিহঁতেও এ আই চৌদি কি কয় ষ্টুডেন্ট চব পঢ়াই আছে কাৰণ এ আই তোমাৰ ক'ব গ'লে ভাল ফিডবেক দিয়ে মানে কিবা এটা প্ৰগ্ৰেম কৰিলা কিবা এটা কৰ্চ বনাইছে টিচাৰছবিলাকে এ আইত দিলে সি ভালকে ফিডবেক দিব পাৰে বা সেনেকা ফিডবেক বিলাক ভাল দিয়ে আৰু মানে তোমাৰ ক'ব গ'লে আ মানে পতাপত দিয়ে আৰু ক'ব গ'লে আৰু তোমাৰ মানে ইনভেটিভ মানে সেই প্ৰব্লেমটো যত কিবা এটা প্ৰব্লেম পালেও তাৰ কি কয় চলিউচনটো দি দিয়ে যে কিবা এটা মানে প্ৰব্লেম বা কিবা এটা মানে লাইক আ মানে কিবা এটা লোপ পাইছে আৰু ক'ব গ'লে তোমাক সেই